হেল্ল' অ এই নেটৱৰ্কটো নাপাই যে কাট তাই গ'ল।
অহ হেৰি এইটো কি বুলি কৈ কোনে কলে?
এই আমাৰ জিমৰ লগতো যে ওখকে।
আচছা। গৈছে নি?
ন সি আহি কৈছে সি বোলে পাচ পাক দৰিয়ে ৰৈ দিলে।
এ
তাৰাপা বোলে আকৌ তোৰ লগত দুপাহ মাৰি নে এপাক মাৰি আকৌ ৰৈ পেলাই আকৌ দৌৰিছে।
এ না প্ৰথমতে সি হেৰি এইটো চাৰি চাৰিপাক মাৰিলে হপা। তাৰপা ৰ ৰলে তাৰপা। লো আহ আকৌ আহ বুলি ক'লো। তাৰাপা আকৌ তিনি পাক মাৰিলে নেকি তেনেকে টোটেল সাত সাত পাক মাৰিছে এবাৰ।
আচ্ছা। সি কৈছে মই দৌৰিবই পৰা নাই সি বোলে এইবাৰ পুৰা হেৰিত দৌৰিছে।
এ সি হেৰি এইটো কি বুলি কয় এ প্ৰথম দিনা আহিছে কাৰণে নাই পৰা। আৰু প্ৰথম দিনা সি তো নোৰোৱাকে চাৰিপাক মাৰি দিছে তো।
অ এনেকেতো প্ৰথম। প্ৰথম দিনা আহি যদি আজি ছেকেণ্ড দিনা খতিয়ে কৰেটো কৌ দৌৰা হ'ব সি।
সেইটো হয় বাৰু। কিন্তু সি প্ৰথম দিনা যে চাৰিপাক মাৰিছে, মই আকৌ প্ৰথম দিনা এপাকহে মাৰিছো। কিন্তু বাৰু মই মইছেকেণ্ড দিনা। এ আঠপাক মাইছো
চেকেণ্ড দিনা।
ছেকেণ্ড দিনাই আঠ পাক মাৰিছো। তাৰপা আকৌ থাৰ্ড দিনা আকৌ চব ছপাক মাৰিছো, কালি নপাক মাৰিছো অহ।
আজি দৰিলি নাই।
আজি দইলো, আজি দুপাকাকে মাৰিলো।
অহ, কেলে?
আজি মানে নাম। মা বুলিয়ে নাই মাৰা। এই ভৰিতো ত-তলুৱটো বিষ হৈছে মানে এ মানে আৰামত থকা যে এতিয়া দৌৰি দিছোতো।
পৰা। সি সেৰী দৌৰিব আহে কাৰণে লেক নমাও বুলি কৈছে।
অহ
মই একদম পুৰা হেই স্কোৱাডত এশ কেজি লগা মৰাই দিছোঁ।
ঠিকে আছে এ আজি তেতিয়া তাই দৌৰিব আহেতেন আৰু বিষ হ'ল তেন্তে তাৰ
আৰু বিষ হ'ল আৰু এই দৌৰিবলৈ আহিলে দৌৰাখন টাইমত বিষ নহয়, পিছৰ কনত হেভি হ'ব।
ঘৰত গৈ বিষ হ'ল দে ন।
সেইটোৱে কিন্তু তাৰ নিজৰ কাৰণে ভাল আৰু।
উ মই আকৌ টাইমিংটোহে মিলাব পৰা নাই মোৰ টাইম বহুত লেট লাগিছে নহয়।
কেলে? আজিতো মই চাৰিটা বজাত উঠি পেলাই ইনষ্টাগ্ৰামতটো চাইছো ত আকো একটিভ আছ।
মই হেৰী এ ফিল্ডত গৈ বাকী এ বাকী কেইটাৰ কাৰণে ৰখিছো ৰিল চাই আছো আকৌ।
অ মই মই বোলোঁ আজি নাযাওঁ মই হেৰি মোৰ কালি লগৰটোৱে কৈছে ন। চাৰিটাতে কল কৰিম বুলি। তাপা মই একদম ফুলিছোঁ চাইলেণ্ট কৰি থৈ দিছোঁ।
মই হেৰি এইটো কি বুলি কয় লগৰটোক দুবাৰে কল কৰিলো তাৰ লগৰটোৱা ৰিচিভ কৰিলো তাৰপা মই দৌৰি যেতিয়া দৌৰি বহিবলৈ লৈছোঁ। তেতিয়া লগৰতে ফোন কৰিছে তই দৌৰিল নেকি বোলে?
অহ তাৰপা।
অ' তই দৌৰিলি বুলি যদি মই দৌৰিলো আৰু তাৰপা তেতিয়াহাললে দবাৰ দে সি গৈছে তই দৌৰিলি যদি সি নাযাওঁ আৰু তেতিয়া।
সি তেনেকে হ'লে তা কৌ সেইডাল হ'বগে।
উম কাইলপা কাইলপা আহিব চাগে আকৌ।
কাইলৈৰ পৰা ময়ো এই ইয়াৰ পৰা এটা লগ উলিয়াইছোঁ যাম বুলি কৈছে।
আহ কিহ-কিহত আহিবি, স্কুটিতে আহিবি নেকি?
জানো স্কুটিতে যাওঁ নে চাইকেললৈ যাওঁ কিবা এটা যাম আউ।
চাইকেলত আহিলে ফাইদা হব আৰু তোৰ।
হা
চাইকেলত আহিলে ভাল হ'ব বোলো।
তাকে সদায় ইচকুটি তেলটো পুৰি কৰি যাব নোৱাৰিতো। লগৰতো চাই। লগৰ লগৰো চাইকেল নাই আকৌ।
নহ'লে লগৰটো তেল তেল অকমান ভৰাই দিব কবি।
নহ'লে সি এদিন নিব মই এদিন নিম তেনেকে যাম-
অহ-অহ তেনেকে আহিব পাৰিবি তো। আৰু ইয়াল তো হেৰি বেছি ডিজেল নোপৰে নহয় খুব বেছি ৰাতিপুৱা বিশ টকা তেল পুৰিব।
বেছি তেল নোপোৱৰে বাৰু।
বিশ টকা এটা নিজৰ মানে বিশ টকা মানে দুটা আহিলে দহ টকা দহ টকা পৰিব আৰু।
সেইটো হয়, কিন্তু হেৰী দিনটোত আকৌ ৰাতিপুৱাও যা, তাৰপা কলেজ যাওঁতে আকৌ যোৱা, আকৌ জিম যাওঁতে তেনেকে হলে টো এদিন এশ টকাকে গলে দেখোন মোৰ একো হেৰিয়ে নহব।
উম সেইটো হয় বাৰ চাই ল'বি আৰু যোনফালে মিলে আৰু।
লাল বাতিী জ্বলি যাব মোৰ।
উম উম আণ্ডাৰ ইচতেন বুজি পাইছোঁ।
য়ছ য়ছ, কি কৰিছ?
মই এই আমাৰ আজি বা ইণ্টাৰ্ণশ্বিপ আৰম্ভ হ'ব নহয় তাকে ইণ্টাৰ্ণশ্বিপ যাব। অকলে ভাবি আছোঁ আৰু।
যাবি নি আজি?
অহ আজি পৰা আৰম্ভ কৰিম। এ ন জাইত লৈছো।
আচ্ছা।
চাৰে তিনটা আঢ়ৈটা আঢ়ৈটা তিনটা মানত যাম আৰু। তাৰপা এঘন্টা ডৰ ঘন্টা তাত শিকি পিনে আহিব লাগিব আউ।
আহ, আহ।
তাকে তিনদিন চাৰিদিন মিলাই। চো বাকী কেইদিনৰ মানে হেৰিতটো দি দিব আও- কি কৰে জানো এতিয়া? নহ'লে খৰচটো বহুত পৰি যাব নহয় মোৰ অহা যোৱাত।
অন্তটো হেৰী বেছি টাইম কৰিব নালাগে দুদিনমান গ'লে হ'ল।
এইটোৱে মই তিন তিনদিন বুলি কৈছে মানে মই তিনদিন মিলাইছো আৰু। তিনিদিন যাম তাৰপা লাষ্ট-লাষ্ট লাষ্টৰ দিনা অকল চাৰ্টিফিকেট আনিব যাম টোটেল চাৰিদিন আৰু। চাৰিদিন ধৰি ল। অহ, কিমান ইয়াৰ পৰা হানড্ৰেড মান যায় নেকি? তেল চাৰিশ টকা যাব আৰু তাৰপা এই হেৰি চাৰ্টিফিকেট খন মানে লগৰটোৱে কোৱা মতে সেই পইচাটো নল পইচা নলয় মানে অকলমানটো যে প্ৰিন্ট কৰা পইচাটো ল'ব।